হেল্ল'।
অ' কি কৰি
মতমত ভাল বতৰ অকমান পাই আছো। অ' তই শুনিলাখনু তই মানে মই মই যে তোক উত্তৰটো দিম তই মানে অকমান পলমকে শুনিবি মোৰ মানে এই কথাটো তেনেকুৱা তই বুজি পাইছ নহয়। অ' এতিয়া বুজি অ' মই এই শুই উঠি আহি অকমানতো বহিছো আৰু ইমান দিনৰ মূৰত ইমান ধুনীয়াকে বতাহ মাৰিছে।
উম' হয়, হয়।
অ' তই কি কৰি আছ এতিয়া শুই মেলি উঠি মেলি আহিলি নাই
নাই, নাই, নাই, নাই এই ইমান যেনেকৈ শুব নোৱাৰি দেই খেতিৰ ভৰ বৰ এতিয়া সময় মানে বেছি তি শুলে নহ'ব নহয় এতিয়া মানে বতৰো ভাল সেয়া বোকা দিয়া হৈছিলে পোন্ধৰ বিঘা
অ'
তে খেতিত লাগি আছোঁ
কিনো কবি আৰু কালি ৰাতি যে এয়া বতৰটো এনেকুৱা হ'ল
উম, উম।
বতাহ চতাহ ধুনীয়াকে আহিলে মইতো জোনাক ৰাতি ৰাতিয়ে গৈ মাটি অলপ ৰুই দিলোগে নহয়। তো দুটা মান
এই ভাল কৰি ভাল কৰি ভাল কৰি এই বতৰ ধুনীয়া হ'লে ৰাতি চ ৰাতি চনফিন তেনেকৈ ৰুব পাৰি নহয়।
অ' এই একো নাই একো নাই ৰাতিদিন কথা নাই নহয় ৰুব পাৰিলেই হ'ল।
সেইটোৱে আৰু ৰাতি দিন কি আছে আমাৰ কামটোহে সোনকালে হ'ব লাগে।
অ' সেইটোয়ে ইমান ধুনীয়া বতৰ দিছে ইমান বতাহ ফিৰ ফিৰকে মাৰি আছে। খোৱা বোৱা মানে এই হেৰি কালি পানীঢালা ভাত আছিলে
অ'।
কালি পানী চলাফাৰছিলে তাকে অকণ আচাৰ ললোঁ জলফাই আচাৰ তাৰপিছত বিষ জলকীয়া ল'লোঁ পিঁয়াজ এফাল কাটি লৈ তেনেকৈ মাৰি খাই দিলোঁ আৰু
অঁ তাকে নহয় নিম
অ ওলাব ওলাব আহিবি নহ ম কা্যামম তলততে আহি
কাতি বিহু দুটা তিটা ওলাব যেেই ওলাই সেইটাকে কাটি দি থৈবি মানে মোক অকণমান লাগে
অঁ কিবা পাতিছা নেকি
এ পতাই এক নাই মই মানে তোৰ আজালি এইবোৰ ইউটিউবত কিবা কিবি লাই থাকে যে সেইদিনা চাই থাকো মানে ঘপককে ভিডিঅ' এটা ওলালে তাৰ পৰা এনেকুৱা আচাৰ বনাই কিবা বনাই দেখি মানে বৰ ভাল লাগিলে মইো বোলো মই ট্ৰাইটো কৰি চাওঁ শুন এই কলিতাাৰ ওচৰতে খবৰটো কৰিব লাগিব ইয়াৰ ওচৰত পাম কিজানি গাছ
অ তাকে তাকে ভাল ভাল কিছ মানে আজি আজিকিতো ব্যৱসায়ো কৰিব পাৰিহে তেনেকুৱা সেই বস্তুবিলাকৰ পৰা
সেইটোৱেৱ মই ব্যৱসায়কে ল'ম তোকো কিবা এটা দি দিম বাৰু গাজৰ
অ হব হব নালাগে ইমান হেৰি নালাগে আৰু একো নহয় তই ব ব্যৱসায় লাগিছে এতিয়া তোৰ ভাগত কিবা এটা উন্নতি হাৰমাৰ অ ভাল লাগে ন সেইটো কাৰণে তই যি কৰি হেৰি কৰিলে মই সহায় কৰিম অকণ
বাৰু বাৰু তই তেতিয়া কাটি মেলি আনি থবি খোন দ মইবেলি আবেলি
অ আনি থম আনি থম উম আকৌ তোৰ হেৰিতটো আছিলে নহয় এই আচাৰৰ অ কি জলফাই আচাৰৰ ব্যয়ৱসায়টো আছিলে নহয়ো বিদেশে দেশে বিদেশে হেৰি হৈ আছিলে
অ এতিয়া এইবাৰ আকৌ মই যোনখন জলফাই বাগান পাতি লৈছিলো তো সেইটো ব ব্যয়ৱসায়ৰ কাৰণে বাগানখন খন এটা কৰিবা পোকে ধৰা নাই জানো গোটেই জলফাই সোপাতো পোকে খাই খাই কি অৱস্থা কি বিলৈ কৰি পেলালে আৰু
উম কিন্তু কিবা পোকটো আমাৰ বাহিৰৰ দেশৰ পৰা আহিছে নেকি
মোৰ সেইটোোৱে সন্দেহ হৈছে মইতো গৈ পেলাই আমাৰ এই হেৰিয়ৰ কৃষি বিভাগত দিলো বে কাগজ এখন সিহঁতি চাবলৈও আহিলে তাৰপিছত কিবা স্প্ৰে এটা মাৰি দিলে সেইটো মাৰি দিয়াৰ পৰা বেছিকেহে লাগিলে পোক দেখোন
উম মানে এইটো এই পোকটো মানে আগে পিছে মই দেখা নাছিলোঁ আমি ক তো জঠাই খালোঁ সৰু বা সেই তেনেকুৱা পোক এইবাৰকে নাই।
এ হালধীয়া ৰঙৰ পোকটো অ এনেকুৱা পোকটো মই আজিলৈকে শুনাও নাই দেখাও নাই।
অঁ তহতোৰ কিমান বছৰ হ'ল আৰু খেতিৰ লগত জড়িত হৈ অহা।
সেইটোৱে, আৰু আমাৰ এ সি বিভাগটো একো এটাতো সহায় কৰি নিদিলে নহয়। যি টো স্প্ৰে মাৰি দিলে সি তটো পোক বেছিকেহে লাগে।
আমাৰ এই গ্ৰাম সেৱক অৰিণম শইকীয়া ই মানুহটো অকণমান হেৰি আছে দেই।
এ ইটো ফটুৱা, ই বিশেষ ভাল মানুহ নহয়।
তাকে ই অকণ গুৰুত্ব দিব লাগে আমাৰ কৃষকসকলৰ কথা কথাবিলাক লৈ।
ইয়াৰ অকল উৎভন দালিহে, ই বিশেষ বৰ ঠিক মানুহ নহয় গম পাইছ।
উম, তাকে বেলেগৰ কথা বেছিকে পতাটো ভাল নহয়, আমাৰ আমি নিজৰ মতে কৰি থাকিলেই হ'ল আৰু।
সেইটোয়ে কথাটো ক। তাৰপিছত কি হয়নাই তিহতৰ বিয়া কেতিয়া পালে? সি নহয়
অঁ সন্নাজ্যৰ বিয়া পৰহিলে নেকি।
অ,
তাৰপিছত আকৌ আমাৰ কাৰিকৰ দায়িত্বটো মোকহে দিলে।
হয় নেকি।
উম হেয়ে মই এনেকে আজিকালি অকণ কাৰিকৰ কামত লাগিছো যে, তাকে বোলে দালি বন দিব লাগে মই বোলো হ'ব আৰু, তাৰপিছত কৈছে পইচা-পাতি তেনেকে দিব নোৱাৰিম বাৰু ম দেখিছে নহয় বোলে। ঘৰৰ অৱস্থা কিন্ত হ'ব হ'ব সেইটো একো নাই, গাঁৱৰ মানুহে সহায় নকৰিলে কোনে কৰিব।
অ, তোক খু কি খুৱাব বা বিয়াত।
এই ৰুতি, দালি আৰু কি খোৱাব, ইমান সিহঁতৰ ঘৰৰ অৱস্থা-পাতি ভাল নহয় নহয়।
সেইদিনাখন দাইটিয়ে ক'লে, মই তহঁতৰ খাচীটোকে নিম আৰু দুটামান গোটাম এনেকেহে গোটাম বুলি
তাৰপিছত খবৰ - খাতি নিদিলে নি।
নাই দিয়া নহয়।
এ নাই নাই হেৰি হ'ল বোলে সিহঁতৰ এই আকৌ সিহঁতৰ ডাঙৰজনী ছোৱালী যে।
অ,
সেই তাইয়ো বোলে কিবা অকণমান সমস্যা। পাকস্থলী সমস্যা দেখা দিছে বোলে। সেইটো কাৰণে অকণমান। বস্তু প্ৰচাৰ কৰিব লাগিব। সেইকাৰণে সেই বোলে অকনমান থুলমূলীয়াকহে পাতিব বুলি কৈছে।
উম, তাৰপিছত বিয়া কেতিয়ালৈ? কিমান তাৰিখে?
এই পৰহিলে পৰহিলে, কি তাৰিখ আছিলে পৰহিলে টোৰ কিতাপ পঢ়িবলে পাহৰিয়ে জানো, আজিকালি মনত নাথাকে নহয়, সেই স্কুলত পঢ়ি থকা সময়তে মনত থা
তে মকো চিঠি এখন চিঠি এখন দিলে সেই চিঠিখনত মানে অসমীয়াত নায়েই। গোটেইবোৰ তোৰ ইংৰাজী শব্দ। ধৰিবই পৰা নাই তাইকটো কথা।
এ, আমি পঢ়া শুনা নজনা মানুহ যে আমাৰ এনেকুৱা হয়ে আৰু।
ন সেইটোহে সেইটোৱে আৰু ইহঁতি চিঠিখন অসমীয়াত বনাব লাগে।
উম, তাকে হেও ইমান। মানে অকণ এটা বেগ প্ৰ অসমমে দিব লাগে। কাৰণ আমাৰ নিচিনা বিলাকৰ কাৰণে অকণ ভাল হয় নিৰক্ষৰসমূহৰ বাবে।
অ, তাৰপিছত আমাৰ এই হেৰি গৌতম ক'বা কোম্পানীত গৈছিলে বোলে হায়দৰাবাদ নে ক আহিলে নেকি সি?
নাই এতিয়ালৈকে অহা নাই এইটো জানো কি হয়গে আৰু। পঢ়া শুনা মই ক'লো বোলো ভালকৈ পঢ়ি মেলি কিবা এটা কৰ, আজিকালি এনেকৈ থাকি লাভ নাই নহয়। নাই সি মোৰ কথা নুশুনিলে।
এনেই কথা বতৰা হৈছেনে তাহ হঁতি।
কথা বতৰা সেইদিনাখন হৈছিল তাৰপিছত সেইদিনাখন ত কিবা ব্যস্ত আছিল বোলে কামত।
অ, অ,
তাৰপিছত তেনেকে ইমানে কথা পাতিবা নহ'লেই ক'লব সুধিলো আৰু ভাল বেয়া ভাত পানী খোৱা কথা কিবা কিবি।
তাকে সি তেতিয়া ইহঁতৰ বিয়ালে নাহে ন মই ভাবিছো সি নাহিব নে বিয়ালে। আগৰ ইমান ভাল সিহঁত দুটা।
অ, তাকে এতিয়া আহেনে নাহে বৰ সমম পোৱা নাই আজিকালিতো বন্ধুত্বৰ সেইবিলাক কামি গৈছে নহয়।
আগতে যিটো আমাৰ আছিলে।
হ'লেও এতিয়া তহঁতৰ লৰাটো বিয়াত মইতো তোৰ স তাত আছো গে। গ গুৱাহাটী সেই চুকৰ গাঁওখনত তই খবৰ দিয়াৰ লগে লগে মই অহা নাই জানো।
সেইটোৱেই তই আহিছা। এতিয়া আহিব পাৰে ঠিক নাই মই আকৌ খবৰ এটা কৰি চাম বোলো আহি নহলে কথা বেয়া হ'ব।
এই উৰা সেইখনত উৰি আহিব কিজানি উৰাজাহাজখনত।
অ, এই উৰাজাহাজ ত আহিলে বেছিদিন লাগে নহয়।
হলে'ও আজিকালি যি এক্সিডেন্ট হৈছে সেইবিলাকৰও মোৰ ভয়হে লগা হ'ল দেই বিষয়টো।
উঠিবলৈ ভয় লাগে হে।
সেইদিনা যে ক'ও আমাৰ এইখন এয়াৰ ইণ্ডিয়া সেইখনৰ সেইখনৰ সেইটো কম দুৰ্ঘটনা।
আমাৰ সেয়া যোৰহাটত সেয়া।
যোৰহাটৰ দেখিচ নে নাই ন, নাবাছিলেই কোনো মানে বচাতো চান্সে নাথাকে আৰু।
উম, ময়ো তোৰ হয়, হয়।
ফুৰিবলৈ যাবলৈ হ'লেও মানে চাইকেল লৈ যোৱাটোৱে ভাল আৰু।
উম, উম। মই তোৰ এই পাইলটৰ চাকৰি কৰিম বুলি ভাবিছিলো নহয়। তাৰপিছত সেইবিলাকৰ কাৰণেহে নগ'লো নহয়।
ভয় লাগে মানে ঘৰৰ পৰা যাবলৈ নিদিয়ে ল'ৰা এটাহে দেখিছো নহয় আৰু।
অ' নাই নাই ভাল কৰিলি, ভাল কৰিলি।
মাটি বাৰি সেই পঞ্চাছ বিঘা মাটি কিনো কৰিবি ঘৰতে খেতি বাতি কৰি খাব লাগিব উপায়টো নাই এতিয়া।
অ' তাকে টো এইবাৰ খেতি। খেতি বাতি দৰা বোলে কাৰোবাক আধি দিলি আধাখিনি।
আধাখিনি মানে হেৰি হ'ল তটো গ'ম পাইছানে পোন্ধ পঞ্চাছ বিঘা মাটি মই এতিয়া অকলেও নোৱা হৈছোঁ নহয়। সেইকাৰণে তোৰ পঁচিছ বিঘা এটাই এই আমাৰ হেৰিয়ক এইটো যোগেছ যে।
অ'
সেই তাক আধিলে দি দিলো হয়, উপায় নাই নহয় নহ'লেতো গোটেইখিনি অকলে কৰাই মন আছিলে।
হয়।
নোৱাৰিও নহয়, দেহাই নটনা হ'ল।
মোৰ সেইদিনাখনতো ভিবদা আহিলে ভবিধা আহি ক'লে বোলে হেৰি। এইবাৰ কলিতাই মাটি আধা খিনি কি আধিলে দি দিলে নহয় মই বোলো। কি আচৰিত আগ সি ষাঠি বিঘা ষাঠি বিঘা সত্তৰ বিঘা মাটি অকলে খেতি কৰে। এতিয়া সি মাটি পঞ্চাশ বিঘা খেতি কৰিব নোৱাৰা হ'ল নে তাকো আগৰ হৈ। গৰু লৈ লৈ খেতি কৰে এতিয়া বোলো ট্ৰেক্টৰ আহিলতো সি এনেকে পিছলে গুচি গৈছে নে অঔ মই আচৰিত হৈ গৈছো।
অ' এ কি কৰিবি আৰু ক দেহাই নটনা হৈছে নহ'লেতো কৰিবলৈ মন থাকে কাৰো নাথাকিব মনতটো।
সেইটো হয়।
আজিকালি আকৌ এই চাউল নে কিবা দিয়ে নহয় কণ্ট্ৰলৰ পৰা।
অ'
তাৰপাৰ সেইবিলাকো থাকে ঘৰতে সেইকাৰণে বোলো নাই। কমাই দিম আৰু তাৰপ চাউলো পাওঁৱেই। কিন্তু খাই লাভ নাই তাৰ চাউল গাত একো নাপায়।
তাৰপিছততো এই টাউনৰ মাটি বি বিছ বিঘা কেচটো কি হ'ল। সেইটো যে তই অনাথ আশ্ৰমলৈ দান দিছিলি। আকৌ বোলে সেইটোত কিবা দুই নম্বৰী হ'ল, কোনোবাই বেলেগে বোলে লৈ ল'বলৈ বিচাৰিছে এতিয়া।
এ কি কবি ক'ব গ'ম পাইছা নে তোৰ লগততে মই কথাটো পাতিম বুলি ভাবিছিলোঁ মানে কি হ'ল। তো সেই বিছ বিঘাটো দিলোঁ। মইতো ইমান মাটিবাৰি কথা ইমান নাজানোঁ। মোক এই আমাৰ হেৰিয়ৰ কি বুলি কয় এইটো। এ বিকি যে বিকি বুলি লোৱাটো কিবা দোলাল পিতাক কিনি কি জানো তাৰ নামটো সি চহৰত। থাকে নহয়।
অ'
সি ক'লে বোলে। খুৰা বোলে এইখিনিতে চহ হেৰি টিপচ চহীটো মানে টিপচহী নহয় কি বুলি কয় এইটো ফিংগাৰ এই কিবা দিয়ে যে এইটো আঙুলি এনেকৈ টিপি যে দিয়ে অ' অ' অ' এই টিপি যে দিয়ে সেইটো কৰিবলে ক'লে মইতো বুজি বাজি পোৱা নাই কিনো সেইটো। ময়ো টিপি দিলোঁ। তাৰপিছত পিছতে গ'ম পাইছোঁ এইটো বোলে মো'হ টিপ এইটো টি দিলে বোলে মাটিটো মুৰ ভাগ নোহ বেলেগ হৈ গোছি গ'ল।
এতিয়া মই ভাবিছো কি আৰু হেই দান দিলোঁ আৰু আজৰি আৰু সেই কথা বাদ দিলো আৰু তাৰপিছতে গ'ম পাইছো। তই বোলে নহয় নহয় বোলে। সেই মানুহখিন সেইদিনা খন মোৰ ঘৰলে আহিছে আহ পেলায় কৈছে বোলে। সেইদিনাখন যে আপুনি মাটিখিনি দান দিছিলে মোৰ নাম সেই সমিতি নামলৈ নাহিলে নহয় বোলে। বোলো অ' এইটো কি কথা আকৌ তাৰপিছত গ'ম পাইছো। সেই সি দগাবাজটোৱে সি বোলে হেৰি কৰিলে বোলে। সি বোলে সেই তাৰ নামত লৈ ল'লে বোলে। মই এতিয়া কৰো কি ক'চোন বাৰু মই পুলিচক খবৰ দিলো পুলিচেও বোলে তাৰ লগত জড়িত হৈ আছে বোলে।
এতিয়া মই দেখিছো সেইদিনাখন সি তাত দোকান ঘৰ বহুৱাইছে মই বোলো এইখিনি আমাৰ এৰি দিয়া মাটি ইয়াত বহুৱাব লাগিছিলে অনাথ আশ্ৰম এখন অ কি কয় ইমান মানে পৰিকল্পনা আছিলে তাৰ এইখন কেনেকে বনাব, কি কৰিব কি, গছ ৰুব ৰুব তাৰ পৰা আহি এতিয়া এইবোৰ দোকান ঘৰ বনাইছে যে কি কথা এইবোৰ বোলো।
এ দেখিছনে দেখিছনে কেনেকুৱা হৈ গ'ল মই সেইবোৰ মাটি কন কেলে দিছিলো মই বোলো অনাথ আশ্ৰম ল'ৰা-ছোৱালীখিনি কিবা কিবি হওক, মানুহখিনি অকণ ভাল হওক, জেগাকণ ভাল হওক বুলি দিছিলো। দেখিছনে সি কেনেকুৱা কৰিছে মই এতিয়া নাই নাই কিবা এটা ব্যৱস্থা কৰিব লাগিব।
নাই কিবা এটা ব্যৱস্থা তই ল'বি তই
এনেকে এনেকে হ'লেন নহ'ব নহ'ব।
তই এই দিছপুৰলে গুচি যা আমাৰ এই হিমন্তক মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰী ছাৰক তই লগ ধৰগে সেইজনেহে যদি কিবা এটা কৰি দিব পাৰে আৰু তোৰ।
অ কথাটো বেয়া নহয়। তইয়ো নহ'লে ওলাবিচোন মই ইমান নাজানো নহয় পঢ়-শুনা কথা এইবোৰ মন্ত্ৰী-চন্ত্ৰীলে ভইয়ে লাগে নহয় কথা ক'বলে
নহয় ভইয়তো মোৰ নেলাগে মোৰ মানে কি হয় কথাটো তোৰ মই আজিকালি ইংৰাজী চিংৰাজীবোৰ ইমান নেজানো নহয় আৰু গোটেই কথাবোৰ ইংৰাজীতহে হয় আজিকালি।
অ, সেইটোৱে মোৰ ভাগৰ সেইটো জগতহে মোৰ এতিয়া সেইয়া দখা হৈছে মানে লতি-ঘটি হৈছে নহ'লেতো- সেই সি সেইটোৱে মোৰ ভাগৰ মাটিখিনি ল'বলে নেপায় নহয়। তই কাম এটা কৰিবি নহ'লে গম পাইছনে এ মইয়ো টো মইয়ো যাম এই আমাৰ যে হেৰিয়ৰ ল'ৰাটো কি আছিলে তাৰ নামটো এই আমাৰ অজিতৰ ল'ৰাটো যে
অ।
আমাৰ কিবা নামটো কি আছিলে তাৰ ভাগৰ এই
এইটো সঞ্জীৱ।
অ সঞ্জীৱ সঞ্জীৱ সি বোলে ভালকে ই হেৰি পঢ়ি আহিছিলে বোলে চহৰত বোলে কিবা ইংৰাজী ভালকে পঢ়ি আহিছে বুলি কৈছে সি ভালকে জানিব বোলে ইংৰাজীটো অলপ।
ইংৰাজীত সি বিএ কৰি আহিলে আক।
অ এই বিএ নে কি ডিগ্ৰী লৈ আহিছে বোলে অ এই তাক লৈ যাব লাগিব বুইছ নে তাক লৈ গ'লে ভাল হ'ব।
এ তাৰ তোৰ কি ব্যস্ততা চাবি সি সৈ নাইকট কচিং চেণ্টাৰ এটা খুলিলে